হেল্ল'!
উম কোৱা। উম।
অ কি কৰিছা?
মই ভুল কে
কি কৈছা?
ভুল কাটি আছো ভুল। ভাজি বনাবলে। তুমি?
ভাত খোৱা নাই?
তুমি কি কৰিছা?
মই ইনেই আছোঁ
ভাত খালা
অ খালোঁ
উম কাইলৈ যাব
হেল্ল'?
অ কাইলৈ যাম ক কাইলৈ শুনিছা?
অহ শুনিছো, কিমান টাইমত যাবা?
মই ৰাতিপুৱাই যাম। তাৰমানে ৰাতি গলে আকৌ পিছদিনাখন দিগদাৰ হয় ন?
উম, তাক দিনতে গলে দিনতে পালে মানে ভাল আৱ।
সেইটোৱে, সেইকাৰণে দিনতে যাম।
ঠিকে আছে।
সেই চুৰিখন দি পাচলি কাটোতে কাটোতে আঙুলিটো টাইট হৈ গলগে। উ।
হয় এই তেনেকে বেছি পাছ দিছিলে।
উম। কেইযোন কোনত জোৰটো পৰে সেইখন সৰু চুৰি এখন আছিল মানে ভাল লাগে কাটি। সেইখনেদি কাটোতে -কাটোতে -কাটোতে -কাটোতে আঙুলিতো টান হৈ গলগে।
উম। মই জানানে তাপাতো মই চেম্পু টেম্পু একো নানিলো। তাৰপিছত ইয়াত যেনিবা ম‌ই হনা চেম্পুটোৱে। আছিলে এটা তাৰপিছত কিন্তু কণ্ডিশনাৰ নাই মাই। এইটো কণ্ডিচনাৰ নাহানে। এই চকে ম গুজ। অ মই গোটেই চুলিখিনি।
উম।
কণ্ডিশনাৰ নিদিয়া।
আ আৱলি বাউলি হৈ আছে দেই।
উম। এ বাৰ চিৰাম আছিলে। মই নিজে চিৰামো অনা নাই বাই থৈ। সেতোকে হানি আছো এতিয়া।
অ যদি তুমি চিৰামো নাহানা কণ্ডিচনাৰো নাহানা সেইসোপা হ'ব।
মই এনে চিৰামো হানো কডিচনাও হানো দুই। গোটেই হানো কাৰণ মোৰ চুলি খিনি বহুত বেছি ফুলা। সেইকাৰণেহে মোৰ অলপ কম হৈ থাকে।
উম। মই আকৌ মোৰ চিৰামটো সলাব হ'ল অ মানে মই বহুত দেহত। হনাও নাই বাও। কিন্তু সানিলে চুলি সোপা কিবাহে হৈ যায় নীলা যোনটো যে।
উম।
সেইটো হানিলে কিয় জানো কিবা মানে আঠা নিচিনা হৈ যায় অশান্তি পাও মানে মই এই চিৰাম। অ সানিলে সেই কোমল হৈ থকাটো নহয় মানে।
অ।
সেইটো কাৰণে মই নহনা হলো এতিয়া সলালে কি লগালে। ভাল হ'ব এ আগতে আগতে হালধীয়া নিচিনা টো লগাইছিলোঁ। তাৰ পিছত বহুত দিনে নীলাটো লগাব ললোঁ তাৰ পৰা নীলাটো এনেকুৱা। ক হবত ল'লে।
তুমি। মইতো এনেই এলডজাৰ লগাও।
উম।
আগতে মই সেই হালধীয়া নিচিনাটো লগাইছিলোঁ। মই নীলাটো লগাই পোৱা নাই। এচ তত খালি আমি।
কিন্তু সিহঁতৰ খিনি ভাল হৈ আছে মোৰহে কিবা হ'ল।
কিছুমান বছতো কিছুমানক নামানে ন।
সেইটোৱে প্ৰথমতে ঠিকে। ঠিকে আছিল দিন হোৱাৰ লগে লগে কিবা হৈ গ'লগে।
দেভাঙৰ যাব ওলাব চাবা। তে অলপ দেৰি মই ফোন কৰিব নালাগে।
পাই উম।
নিজে নিজে ওলাব উম সেইটো।
হু হু হু
নহয় জানো তাৰমানে প্ৰথম গালি পাৰে হয় কিন্তু সেইখন টাইমত সঁচাকে মোক ফোন চোন কৰিব নালাগে তেতিয়া অকণমান ৰখি গলে সি ঠিক হৈ যায়
সেইটোৱে
এতিয়া চাগে কাবা ওচৰত আছে চু
অলপ টাইম ধৈৰ্য ধৰি বহি থাক।
এনেও মুন আছে ন যেন কিছুমান মানে তাচত কিছমানে দিগদাৰিয়ে যে সেইটোও হব পায়। সেইকন টাইমতে চাগে দিগদাৰ দিলে।
অ অ
কালি তোৰ লগত কথা পাতি থাকোতে বা বা বোলে কিবা কাজিয়া লাগি আছিলে হবলা কাবাৰ লগত পাচত বাবুয়ে তাক পচাও কাতি দে ফোনতো এহতক তেনেকোৱা কৰে
অহ এজনীৰ লগত লাগি আছে।
অ ই কিবা কৈ আছিলে ৰাজগড় ফালে বলে বৰ ধুনীয়া ওলতাফল এটা আছে।
উ মই কত আছো নাজানো কিন্তু মই দুইফালে সোমাইছো মানে চাইডেদি মই দুইফালে সোমাইছো গৈছো ইফালে দেখোন এয়াৰপৰ্টৰ ওচৰলৈকে গৈছো। এইফালেও নাই।
তাৰমানে সি আৰু বোলে কবাত দা হেৰি এনেকুৱা চুইমিং পুল এটাও আছিলে বুলি কৈছে।
চুইমিং পুলটোলৈ গৈছো বাৰু মই
হয় মই অকলো মানে চুইমিং পুললৈ নাযাও মোৰ ভাল নালাগে। তাত চব মানুহে গা চা ধুুৱে মোৰ কিয় ভাল নালাগে। চুইমিং পুল বিলাক উম সেইকাৰণে মই তাত আমাৰ এক'লেণ্ড ওচৰতে যদিও যোৱা নাই। আকৌ এন্টি ফিছো বহুত বেছি। অ
উম
তাৰপিছত এই তেতিয়া সি কলে ৰাজগড় ফালে অহ সেইটোৱেটো তাতকে আমি অৰুণাচল আপাৰবলে
আবাৰ তাত বিমি হোটেলে জপিয়াই ফুৰিবও পাৰা
সেইটোৱে তিনিআলি এ ৰাজগড় ফালে বোলে ৱাটাৰ ফল এটা আছে। উ
কালি ৰাতি আমি কথা পাতি আছিলো তাৰপিছত তাৰো টোপনিধৰিছে মোৰো টোপনি ধৰিছে।
সি মোক দেই মোক কৈ মোক মানে ভাত খাওঁ তে এ তোমালোকে পতা নাই তোমাৰ লগত তাৰ লগত প্ৰথম পতাৰ কথা কলে এ ভাৰে ভাৰে ভ মানে মই ভাত পানী খাই লৈছো কও মোৰ কথা পাতিব মন যোৱা এনেও মোৰ গাটো ঠিক হোৱাই নাই দিনতটো যেনিবা এনে ঘিল ঘিল কৰি গাটো ঠিক নিচিনাকে থাকো ভাত খোৱাৰ লগে লগে ৰাতি অশান্তি আহি যায়। তাৰপৰা অকন ভিদেও চাই আছে। কৈছে ভাত খাই আহি কৈছে তাই লগত এতিয়ালৈকে তিনি তিনিবাৰ মান কথা পাতিব পাৰি মই একো মুখে নেমাতিলো শুই থাকিলো। টেবলেট চেবলেট সোবা খাই লৈছো ক তেতিয়া তোমাৰ কথা পাতিব মন যাব এনেই মন নাযায় গৰমত।
আৰু টোপনি ধৰিব।
অ আৰু কিবা এটা চাই থাকিলে সিমান টোপন নধৰে কথা পাতি থাকিলে যিমান টোপনি আহে উম। অ অভ্যাস থকা সেতেন বেলেগ আমাৰ তেনেকুৱা অভ্যাস নাই দেই।
উম
আছে কেতিয়াবা কেতিয়া হোৱা জানা তেনেকুৱা। মানে শুবলৈ মন যায় শুবলৈ নোপোৱা।
অ অ সেইটো হয় ব সেইদিনাখন।
মানে যোনদিনাখন একে হৈ পেলাই ঠিক হয়গে আৰু
মই যে ইয়ালে অহা আগত। আৰু নহ'লে ৰাতিটো মই এচপাহ আৰু ৰুমৰ বিচনাত নুপৰিলা আথোৱাও নাই নাই উ বিচনাটো পোৱা নাই ডাইৰেক্ট মানে ফেনতে বহি আছো অকল
উম
গোটেই ৰাতিটো
বা বৰ ডেইনজাৰ চিটুৱেচন এটা হৈ গৈছিলে কেৰেলাত।
সচাকে। মোৰ একদম মাথা চাথা চব বেয়া হৈ গৈছিলে।
উম পূজা যি হব হ'ব মই এতিয়া মই আৰু সহ্য কৰিব নোৱাৰো মোৰ গাটো এনেই ভাল ভাল লাগি থকা নাই।
উম
সদাই ভাল।
আমাৰ যে আগফাত অ মাম আমাৰ যে হেৰিজোপাত কি খাই বো উঘালি থৈ গুচি গৈছে। আহ
পালে তানে মণিহাৰি দোকান মইনো মা ঘৰৰ মানুহলে সেইবা
আহ হেৰি। এবাৰ নামটো কি আছিলে পেহীহঁতৰ ঘৰৰ পৰা যে আনিছিলো মই
হেল্ল'
পাৰিজত ফুল ধুনীয়াকে পাৰিজত ফুলৰ ডাল এাত পাত এটা দি পঠিয়াইছিলে পেহীয়ে। হেল্ল' তাৰপিছত দুভাগকে ৰুইছিলো যে সেয়া এটা পাইকে ধুনীয়াকে উঘালি লৈ গুজি গৈছে। ৰা খাই থৈ গুচি গৈছে নহয় পাৰিজাত ফুল। ছাগলী হ'ব। নাই পাৰিজত ফুলৰ টাপটো ভিতৰত ভৰাই থব লাগিব অ। অ দুভাগকৈ ৰুই দিব লাগে দুইফালৰ পৰা গজে।
অ।
বাপা অ এনেকুৱা গৰম।
খীৰডাল এইডাল একো ইউজ কৰা হয় নাই দেখোন
আকৌ যাবলে
হেল্ল' হ'ব দিয়া
শুনিছা
দেখা মানি